হেল্ল', এইটো কান কথাটো কৈছোঁ বোলো। চাৰ্চ কৰে
উম।
সেইটো তুলনাত যদি তহঁতৰ তেজপুৰ ইউনিভাৰ্চিটিৰ বা সীমান্ত লোকেশ্যনৰ পৰা ডিব্ৰুগড়লৈকে টুৱেণ্টি ৰুপিজ চাৰ্জ কৰিছে সেইটো তাৰ তাৰ ভিতৰৰ সেইটো কি মানে থিমটো কি হ'ব সেহঁতৰ? আহ কি বনাম ফাইনেল গ'লটো এনে আই দিয়া।
কি ক'লে কি ক'লে?
মানে আমাৰ লখিমপুৰলৈকে ধৰি ল নাৰায়নপুৰ পৰা চাৰ্জ লয় চেভেনটি এইট ৰুপিচ। পাৰ পাৰ্চন। কিন্ত তেজপুৰৰ পৰা এটা তেজপুৰ ইউনিভাৰ্চিটি লৈকে যিটো ডিষ্টেন্ঞ্চ কৈছোঁ মানে মোটামুটি দহ বাৰ কিলোমিটাৰ চাৰ্চ টুৱেণ্টি ৰুপিছ। পাৰ পাৰ্চন। তাৰ মেইনটো কি হ'ব পাৰে মানে সিহঁতৰ উদ্দেশ্যটো কি হ'ব পাৰে বা আহ এনেকে মাৰ্কেটিংটো কি?
পলিটিক্স ট্ৰেসফৰ হেৰি আৰু ৰাস্তাবিলাক ভাল সিহঁতক বেলেগ কছবিলাক কম চাগে।
সেইটোহে এতিয়া তই যেনেকে কৈছ তহঁতৰ লোকেশ্যন টোৰ পৰা ভাল কিবা এটা খাবলৈ মেলিবলৈ বা মানে সেইটো ন এচেঞ্চিয়েল বস্তুবোৰ আনিবলৈ যাওঁতে অলপ দূৰ হয়।
হম।
হেল্ল'
মই শুনি আছোঁ ক?
সেই স সেই ডিষ্টেঞ্চটো যাওঁতে ধৰি লওক কষ্টটো কমকে বাৰু বিশ ত্ৰিশ টকাৰ পৰে কথাটো কৈছো ডিষ্টেঞ্চটো।
উম।
ত' সেই সামগ্ৰী বিলাকৰ দামটো বেছি নি ধৰি লওক যিবিলাক বস্তু এচেঞ্চিয়েল বস্তুবিলাক ডেইলি ইউজ কৰা। সেইখিনিৰ দাম তাত বেছি নেকি?
ইহঁতৰ মানে যিবিলাক ডেইলী এক্সপেঞ্চৰ সেই এক্সপেঞ্চৰ বস্তুবিলাকৰ ৰে'টটো কম চাগে।
অ।
অ নহলেনো সিহঁতে ইমান কম পইচাত কেনেকৈ মানুহ চলিব পাৰিব।
অ অ সেইটো কথা হ'বও পাৰে ধৰি লওক সেইখিনি মেবি প্ৰাইচটো অলপ বেছি আৰু তাত প্ৰাইচটো কম।
সেইটো হ'ব পাৰে।
অ কাহিনীটো তেনেকুৱা হ'ব হ'লে।
এতিয়া তেজপুৰত তই আৰু ইয়াত খোৱা বস্তুবিলাকৰ দামটো অলপ বেছি বাৰু দেই।
অ।
সেইটো হিচাপতো বাকী বিলাকৰ দামতটো কম ন। কাৰণ তই ট্ৰেন্ছপৰ্টেশ্যন ফিজটো যদি কমি যায় ত সেইটো হিচাপত বাকী বস্তু বিলাকৰ দাম অবিএছলি কমি যাব। কাৰণ চব ডিপেণ্ড কৰে ট্ৰৰ্টেশনৰ ওপৰত।
তাকেহে ট্ৰা্সপৰ্টেশ্যনত পাৰ পাৰ্চন যদি এইটো বিশ ত্ৰিশ টকাকেও লেজ হয় যিটো। কিমান শ শ মানুহ গৈ থাকে। ঠিকেই আৰু এখন সেইটোৱেই এখন, কি বুলি যে, কয়? এখন, চিটিৰ ডেভলপমেন্টত, ট্ৰান্সপ'ৰ্ট চেক্টৰটোৱে, ইকনমিক্সত যিটো ইফেক্ট কৰে। সেইটো, বহুত ওপৰত বুলি যে কয়, অ'! মই শুনি আছোঁ।
অ মই শুনি আছো ক?
উম সেইটো ইকনমিক্স চেক্টৰটোত যে এইবিলাকে অলপমান অ সেইটো চাবি দেই মানে। ইণ্ডিয়াৰ ইকনমিক ছিষ্টেমটো, ট্ৰান্সপৰ্টেশ্যনৰ, যিটো অৱদান, সেইটো চব জেগাতেই হেৰি, হয়। মানে, বেলেগ বেলেগ হয়।
সেইটোৱে! সেইটো ওপৰতে, সে সেইটোৰ ওপৰত, ডিপেণ্ড কৰে তাৰ, পলিটিক্স আৰু তাৰ, মিডল মেন খিনি। কাৰণ, মিডল মেন খিনি ডিপেণ্ড কৰে। টোটেলি, পলিটিচিয়ান কাৰণ সিহঁতে যেতিয়া, টেক্স দিব লাগে, পলিটিচিয়ানে, সিহঁতে একো কণ্ট্ৰল কৰিব নোৱাৰে। কাৰণ, ৰাস্তাত বহুত পইচা লৈ লয়, পুলিচ বিলাকে।
উম!
এতিয়া, তই যদি চাব যাওঁ! হাৱাজানৰ পৰা, যদি তই ঘৰলৈ যাওঁ, হাৱাজানৰ গ অ'! কি? হাৱাজান থানাত তোৰ, পুলিচে প্ৰতিখন গাড়ীৰ পৰা পইচা লয়।
অ'!
মই গৈছিলোঁ এবাৰ। মোৰ উশাহ ল'ব নোৱাৰা হৈছিলোঁ। মই, কিবা এ, কিবা এটা দেখাব গৈছিলোঁ।
তাত দেখিছোঁ, সেই তাত, বলেৰো পীকআপ ৰখাই থৈছে, অভাৰ লোডিং ৰ নামত। অভাৰলোডিং মানে, তোৰ অকণমান, আধা ফুটমান হ'ব। সেইটো, সিঁহতে, পইচা ল'ব লাগে ক'ত? নাই মানে, সিহঁতে যিটো হিচাপত, তাৰপা পইচা লৈছে
এইবোৰ চব কথা মানে ক'তো নচলে। মানে, চিষ্টেমত সোমাই ল'লে, মানুহে আজিকালি কাৰোপচন ধৰে আৰু।
কিন্তু, ইমান বেছি হ'লে বেয়া ন'! এতিয়া, সেই অসমীয়া ল'ৰাকেইটাই তোৰ কাম কৰিছে। এতিয়া তই কাম কৰিছ। ত' তেনেকে, কিবা এটা তই কৰিবি? তোৰ হাতত অপচন থাকিলে, কি দুনাই তই ক'?
সেইটো নকওঁ। সেই, কথাটো অকমান দিগদাৰ হয়, আকৌ দেই। এ, তেনেকুৱাত অকন দিগদাৰ এটা আহি পৰে। বা কৰিব লাগে। কাৰোপচনটো যেতিয়া, চবেই কৰে। মানে, কি বুলি কয়! মানুহ নাই আৰু।
চবেই একদম অন্ধবিশ্বাস লোৱা নিচিনাকে লয়। মই এবাৰ মেডিকেল গৈছিলোঁ, লখিপুৰ মেডিকেল। মই মানুহ এজনীক লগ পালোঁ হা।
মানুহজনী মানে, কথা প্ৰতি ওলাই থাকিলে, কিবা কিবি ওলাই আছিলে। তাৰপৰা ওলালেগে, কিবা হ'লগে। মানুজনীক মানে, মানুহ জেগাৰ কথা কওঁতে, মানুহজনীয়ে যেনেকে কৰি দিছিলে। তাৰপা, বদনাম এটা গাই দিলে, মানুহবিলাকে। মানুহজনী মনে মনে থাকিলে, গম পাইছ নাই?
উম! এতিয়া মানে, সেইটো হিচাপত তাই বেলেগ মানুহক দুখিব বিচাৰে। কিন্তু, মানব ডেকাক দুুখিব নিবিচাৰে।
অ'! আমাৰ লগৰ, আমাৰ লগৰ মানে, মোক ফোনতে কথা পাতি, এ, আমাৰ ভূপেন বৰা আৰু অমিয়, এই এইটো, ভূঞা দুয়োটাকে ধৰিছিলে।
উম!
এই, ভূঞা আৰু হেৰি, ৰাম ভূঞা যে।
ৰাম ভূঞা, অ'!
এজন এজনো কয় যে আমি আগৰ পৰা একদম কংগ্ৰেছি আৰু এতিয়া কংগ্ৰেছৰ লগতে লাগি আছো যদি বাইচান্স ই ইয়াৰ কথা কৈছে মানে আমাৰ ভূঞা দা কথা আজি জিকিব হেনো সি জিকিলে, হেনোঁ মানে, ঘৰত পাৰ্টি ৰাখিব। ধেই কিবা কিবি মানে, ফাংচন ৰাখিব আৰু জিকিবই আৰু। ফাংচন ৰাখি মানে, মই ধেই কিবা কিবি গাইছে আও মোৰ আগত
উম
মই তেতিয়া কৈছো এ ভূপেন বৰা হিমন্ত বিশ্ব শৰ্মাই হে পলিটিক্সসমূহ আগৰ পৰা লগতে থকা কোনে কি কাম কৰে মানে যদিও দুটা পাৰ্টিত থাকে চব গম পাই থাকে চবেই অ পলিক্সটো সেইটোৱে ন ভিতৰৰ খালি এইবিলাক টো চবেই গম পায় কিন্তু বাহিৰত দেখাইহে বেলেগ এটা মানে তেতিয়া কৈছো বোলো ঠিকে আছে ৰামভূঞা জিকিব যোনটো খুব ক সম্ভৱ আমাৰ ৰামভূঞা হাৰিবও আছে ভূপেন কুমাৰে জিকিব আৰু পিছৰ ৰিজাল্ট সেটোয়ে ওলালেগে
উম
এ কিছুমান মানুহ থাকে বেছি উষ্টাদি মাৰি থাকি এনেই কিছুমান মানে পলিটিক্সত নিজকে ইনভল্ভ কৰিব বিচাৰে কিন্তু ইনভল্ভো নহয় দুই এটা ৰেলী হওক বা তেনেকে অনুষ্ঠানত যাই একদম পুৰা নিজকে নেতা বুলি ভাবি লৈ আও
বেছি দেখাব গৈ পেলাই হে লাজ পাই ঘূৰি আহে যে
একদম মই মই পলিটিক্সৰ বোলা বস্তুটো সেইটোৱেই বেয়া পাও পলিটিক্স কৰিব লাগে হাই লেভেলত কৰিব লাগে কৰিলে কথা সিমানেই এই গাওবোৰে পলিটিক্স কৰি একো লাভ নাই এইবিলাকত আজি ভাল কাইলে বেয়া এনেই এদিন ভাল চুট টাইট কৰি পিন্ধি গল এ মিটিং এখনলে আহি পেলাই গাঁৱত অলপমান লেভেল দিলেহি আও আমুকক লগ পাই আহিছো তামুকক লগ পাই আহিছো পাছত গৈ কি গৈ থৈ ও ফুটুকা ফেন
চব মানুহ বিলাক তেনেকোৱাই আজি ইয়াত কিবা এটা গাব কাইলে কিবা এটা গাব টোপোলা লৈ ললে নেকি ঠিকে আছে আও কোনোবা আছে নে আপুনি অক'লে আছে আছে অ অ
উ হলে পলিটিক্স বোলা বস্তুতো একদম হাই লেভেলত হ'ব লাগে ওপৰ ৰেংকত হ'ব লাগে
হু
ওপৰত কৰ না তেতিয়া ক'বলৈও ভাল যে বোলে মই আহ ইমানটো লেভেলত পলিটিক্স কৰি অহা মানুহ ইমানটো এক্সপিৰিয়েঞ্চ আছে আজিকালি কি হয় সেই নপঢ়া নুশুনা ক্লাছ ইলেভেন টুৱেল্ভ বৰবাদ কৰা কেইটামান গৈ ডাঙৰ হ'ল বিয়া বাৰু পাতি এতিয়া পলিটিক্স লিডাৰ আৰু মেইন সেইবিলাক চিষ্টেম ভাল নাপাও মই
মোৰ এবাৰ পলিটিক্স খেলিব মন আছে খেলিব লাগিব
এই পো সে সেইবোৰতো ভাল পলিটিক্সত সোমাব লাগে যেতিয়া এটা এজ হৈ আহিব এইজটোত যেতিয়া চবকে বুজাব পৰা হবি ত ধৰি ল তয়ো বুজি পাবি কথাবিলাক এই তেনেকোৱা এটাত পলিটিক্সে নাই আৰু এটা কথা এই পলি টিক্স বোলা বস্তুটো ইউনিভাৰ্চিটি লেভেলৰ পৰাই মানুহক ইণ্ট্ৰডিউচ কৰাব লাগে
এ আজিকালি আৰু পলিটিক্স বুলি ক'লে কটাকটি মৰা মৰিহে আও। কোনোবাখন ইউনিভাৰ্চিটি কেলে হে এটা লিডাৰ এটা। কোনোবা এখন ইউনিভাৰ্চিটিৰ লিডাৰ এটা কেলে হেৰি যোৱা হেৰাই যোৱা নহয় জানো গাইফ কৰি দিছিলে দেখোন।
গম পোৱা নাই বাৰু
হেই সেইটো বেছি আগৰ কথা নহয় ইলেকশ্যনৰ মাজতে। ঘৰ পা উঠাই দিলে সেইটো সেয়াৰে
অ জানো এই আজিকালি দাদাগিৰি য'তে ত'তে কলো
যৌতে নাই চা মুঠতে কিবা এটা হলে মাজৰ পৰা সিহটো গাইভ হৈ যায়।
আৰু সেই পলিটিক। তাৰপিছত আগৰ একেবাৰে নেগুৰ পেলাই বহি থকা মানুহবিলাকৰ, ৰিস্তদাৰ বিলাকেই যায়।
উম এই বস্তুতটো বেয়া একদম পৰিয়াল কেন্দ্ৰিক পলিটিক্স টো,
উম খান্দানি হিচাপত গৈ থাকে।
পলিটিক্সটো পলিটিক্স হিচাপ হব লাগে।
উম, ইন্টাৰেষ্টিং উম এই আমাৰ চি, যেক যে এই এইটো যেনে এইটো কমন মানুহটোৱে যে অলপমান, হেৰি কৰিছিলো দেখিছে নি?
নাই দেখা।
চিফ জাষ্টিচ অফ ইণ্ডিয়াক যে এডভকেট হিচাপে গৈ যে সেই,
অ সেইটো সেইটো পাইছিলো অ অ অ চিফ জাষ্টিচটো অ,
চি যায়, আচলতে কাহিনীতটো অকল এটা মানুহে যে গোটেইখিনি যেনেকা আছে তেনেকুৱা, ধেৰ মানুহ মানুহ আছে কিন্তু কোনো সাহস নকৰে।
সেইটোৱে।
সি,
আৰু সিহঁতে নিজৰ চাকৰিতটো বচাব যাব লগা হয় ন।
উম সেইটোৱে বেয়া কথা আকৌ ধৰি লওক কথাটো কৈছো গোটেই, এডভকেট কমিউনিটি যদি একগোট হৈ কৈ যায় যে আমি। আৰু এটা হেবিত কেচ বিলাক যে জাজ বিলাকে। এটা যিটো জাজমেন্ট দিয়ে বহুত লেট বহুত লেট।
এইবিলাক আজিকালি মানে একদম আৰু ফকটীয়া হৈ হৈ গৈ আছে।
জাজ বিলাক ধৰি লওক। একেহে পলিটিক্সৰ লগতে ইটো সিটো মানে। চি এম পি এম এইবিলাকৰ লগত লগৰে থকা সেই ই পিঠি সি পিঠি,
সেইজনী যে ৰেপ কৰিছিলে যে ডাক্তৰ জনী।
উম অ অ সেইটো চা।
সেইজনী মাকেতো ইলেকচন খেলিলে। মানুহ বিলাকেতো সেইজনীয়ে সেইজনীক কৈছিলে বোলে তুমি ইলেকচন খেলা। খেলিলে তোমাৰ ছোৱালীক ন্যায় দিব বুলি কোনোবা পাৰ বিজেপি এতায়ে সেই তাইক কৈছিলে। মানুহবিলাক চেন্টিমেন্টত গৈ তাইক জিকালে।
উম।
কি হল এতিয়া।
সেইটোৱে। মানে মই এটাই এক ধৰি লও যিবিলাক কাইম যিবিলাক ধৰি ল চেনচিটিভ ক্ৰাইম হয় ন। সেইখিনি হ'ব লাগে মোৰ মতে।
একদম চবতকে খেঁচেৰা বস্তুটোৱে হ'ল পলিটিক্সটো। এতিয়া বিজয় থালাপতি তাত একদম ভাল কাম কৰি আছে ন কাৰণ সি এতিয়া কি কৰিছে- এই কোনোবা এটা তাৰ পাৰ্লিয়ামেণ্টতে বহি পেলাই কোনোবা ছোৱালীজনী ৰেপ হৈছিলো সৰু ছোৱালী এজনী,
উম,
সেইটোৰ ওপৰত সি হাঁহি আছিলে সেইটো কথা কৈ থাকোতে।
উম,
তাইক ছাছপেণ্ডেই কৰি দিলে।
ত'সেই পুলিচটো নেকি?
অ কোনোবা পুলিচ এটা এম এলে এটা কিবা এটা হেৰি কৰি আছিলে।
অ, হেৰি আছিলে তোৰ আই পি এছ অফিচাৰ তিনিটা আছিলে।
উম, সেইটোতো সি ভাল কাম কৰিছে না।
হেৰি নহয় জানো বিজয় থালাপতি নহয় জানো?
থালাপতি অহ।
অ, সেইটোৱে সৰু ছোৱালী বে মাইনৰিটি একদম সৰু ছোৱালী আছিলে। তাইৰ কেচটো লে হাঁহি -হাঁহি মানে যি ইনচাল টাইপত সিহঁতে ষ্টেটমেন্টটো দিছিলে। আহ, ভাইৰেল হৈছেতো বহুত দিন হ'ল এ বহুত দিন নহয় মানে